হেল্ল, অঁ ভালনে? ভাল ভাল, তোমাৰ ভাল?
আছো অঁ', মোৰ মানে গাটো ভাল নহয় বুজিছা।
অঁ'।
এ অকল পেটটো অকণ কিবা বিষয়া বিষয়া লাগি আছে।
অঁ' অঁ।
তাকে আৰু টেবলেট এটা খাই পেলাই, এই ভাতকেইটা নবনালও নহয় তাতে- ছোৱালীজনীওতো আছে।
উম।
সেইটো কাৰণে তেনেকে বনাই আছো আৰু পেত বিষও।
তাকে দৰব জাতি কিবা খাইছা নাই?
খাইছো গেছৰ টেবলেট। তাৰমানে কিবা অশান্তি লাগি আছে মানে। আজি মানে মোৰ মানে কি হলে আচলতে খোৱা- খোৱাবোৰ মানে ঠান ঠিক নাইকিয়া হৈছে।
অঁ' অঁ,
কাৰণ এতিয়া ছোৱালী থাকে, ছোৱালী ৰাতি দেৰিকে শুৱে।
উম।
ৰাতিপুৱা দেৰিকে উঠে। আৰু মানে- তাই এতিয়া ধৰা এটা দুটা বজাত শুলে বুলিটো মোৰ ৰাতি সেইটা বজাতে টোপনি নাহে। কাৰণ কেতিয়াবা কি হয় তাইক খোৱাই থাকোতে মোৰ বহুত টোপনি যায়। কিন্তু কি হয়, তাই আকৌ নোখোৱা হৈ যায়। টোপনি ধৰে, তাৰপিছতে তাই খুৱাতে খুৱাওঁতে মোৰ টোপনি ভাঙি যায়।
উম, উম, হেৰি কাৰিবাচোন তাইক- এটা অভ্যাসে কৰাই দিবা। দিনত তেনেকে বৰকে নোখোৱাবা তেতিয়া ৰাতি অন্তত সেই- ভাতকেইটা খাই দিয়াৰ পিছত শুই থাকিব।
এ নহয় সেইটো কোৱা কথা এইটো কৰিব নোৱাৰি।
উম',
ইমান সহজ কথা নহয় মানে। মানে তাই মানে সৰুৰে পৰাই টাউনতে থকা হ'ল নহয় ন? তাৰ মানে সেই তেনেকুৱা হয়- গ'ল মানে। ইয়াত চব দেৰি দেৰিকে শুৱে নাই? আৰু মানে কি হ'ল মানে সেই- টো বুলি ক'ব যোৱা নাই। এতিয়া আমাৰ ঘৰলৈ গ'লে গাঁৱলৈ গ'লে তাইতো সোনকালে শুই যায় নহয় তাত। তাত আৰু আমাৰ- চব মানুহ যেতিয়া শুই যাওঁ, আমাৰ মানে চব ৰ্নিপালি দি একদম মানে- এনেকুৱা লাগে উম দচটা বজাতে যেন বাৰটা বাজিছে। গতিকে আমি তাইক ঘূৰি ফুৰিবলৈ নিদিওঁ বিছনাত তাইও ধুনীয়াকে শুই যায়।
উম', উম'
কিন্তু ইয়াত মানে কি হয় তাই বেছিহে চাৰ্জ হয় ৰাতি হৈ অহাৰ লগে লগে।
অঁ', গম পাইছোঁ।
তেনেকুৱা। আৰু তাইক মানে আমি কৰি চাইছো, যদি তাইক কেনেবাকে দিনত শুবলৈ নিদিয়া- শুৱাব বিচাৰো, প্ৰায় আঠটা মান বজালৈকে হে টাৰ্গেট আঠটা বজাতে শুই যাব যেন তেনে হ'লেও।
অঁ', অঁ' গম পাইছোঁ। এই ল'ৰা-ছোৱালী তুমি বুজিব নোৱাৰা অ মহিমা।
অঁ
হয়, কি কৰিবা? মানে, বহুত ল'ৰা-ছোৱালী দেখো এইটো অভ্যাস আছেই, আগতে সেই মোৰ দাদাৰ- ছোৱালীজনীও তেনেকুৱা আছিলে। তোমাৰ ৰাতি পিটপিটাই ঘূৰি ফুৰে।
তাৰপৰা এতিয়া পিছে সেই স্কুলত দি দিলেও মানে কি হয় ৰাতিপুৱাই স্কুললৈ ওলাই যায়। আহি ধৰিলোৱা ঘৰ সোমাইহি ঘৰ সোমাই আকৌ তাইৰ থেৰাপি থাকে থেৰাপীলৈ যায়। সেই তেনেকে ব্যস্ততাত যে গুচি যায় সময়খিনি। ৰাতি এক- দম মানে আহি পাই ভাতকেইটা খুৱাই দি বিচনাত পেলাই দিলে আৰু শুই যায় মানে ক'ব নোৱাৰে তাই।
অঁ'
এ, ল'ৰা-ছোৱালী আচলতে কিছু অভ্যাসৰ ওপৰত কথা। এতিয়া মোৰ বাৰ ছোৱালীজনী আকৌ তাই- পাঁচ মাহ হৈছে দিনটো শুয়ে থাকে মানে ইমানেই টোপ- পনি। মানে দিনত নুশুলেও ৰাতি ছোৱালী পুৰা- ৰাতি পুৰা শুৱে। দিনত নুশুৱে তোমাৰ দিনত- তুমি এক চোতে শুৱাব নোৱাৰা। তাৰ ৰাতি কিন্তু একদম পুৰা মানে-
ৰাতি শুৱে যদি বহুত ভাল কথা। আমাৰ এই মানে কি কৰে যদি কেনেবাকে সোনকালে- শুৱাইও দিলোঁ ধৰা, মানে দিনটোত নোশুৱালো ৰাতি যেনিবা আমি চে- ষ্টা কৰি ভাত পানী খুৱাই যেন তেনে ৰাখি হ'লেও দচটাতে শুৱাই দিলোঁ।
উম', উম'
তাই তেতিয়া কি হ'ব এটামান বজাত উঠি তেতিয়া তাই নোশুৱা হৈ যাব।
গম পাইছোঁ।
উম' একদম আকৌ এনেকে- এনেকে, খেলিবলে ল'ব তাই, যেন মানে- ৰাতি নহয় এইয়া দিন হে হৈয় আছে। তেতিয়া মানে আমাৰ লগত বেছ- ছি দুখদায়ক কাহিনী হৈ যায় মানে সেইবোৰ আৰু।
গম পাইছোঁ, আচলতে সেইটোৱে ল'ৰা-ছোৱালী মানে চব অভ্যয়াসটো এটা ধৰিলা হৈ থাকি- লে তাহাঁতি নুঠিলে তাহাঁতক পতককে সলনি কৰাটো দিগদাৰ হৈ যায়। সেইটোৱে।
অ' জন্ম হোৱা পৰাই নুশুৱে মানে ৰাতি তেনেকুৱাই মানে। ৰাতি বহুত দিগদাৰ তাইক শুৱাবলে। আমাৰ মায়ে, মইতো ঘৰলে গৈছিলো ন। মায়ে মই আৰু, এই সাত- টা বজাৰ পৰা কোলাত লওঁ শুৱাবলৈ গাই, গাই, গাই, গাই, গাই, গাই দচটা বাজে।
উম, উম।
তাৰপিছত মই মাক ক'লো অ মা এনেও তাই শুব দহটাতে সাতটা বজাৰ পৰা গাবলৈ কি দৰকাৰ। হয় নাই বাৰু?
হয় হয় এই হেৰি কৰিবা তাইক জানানে এটা কাম কৰিবা। এই এতিয়া তাই যিটো অভ্যাস এনেও তাই- কুলচ যেতিয়া দি দিবা, সেই তেতিয়া মানে ব্যস্ত- টা হৈ যাব নাই তেতিয়া চব ঠিক হৈ যাব চাবাচোন মানে এতিয়া মানে কি হয় ধৰি লোৱা দিনটো সেই উৎপাত কৰিয়ে ঘূৰি ফুৰে দিয়াচোন, খেলি - মেলি তাত টিভিকে চালে মোবাইলত
উ ভাগৰ নালাগে অ ভাগৰ নালাগে আচৰিত কথা, একদম ভাগৰ নালাগে।
এমে এনাৰ্জী, ইহঁতৰ এনাৰ্জীটো বেলেগ। ইহঁতক দেখিলে ইহঁত ইহঁতক দেখিলে আমাকহে আমি নিজকহে কিবা বুঢ়া বুঢ়া নিচিনা লাগে।
এহেতি বহুত বেলেগ ধৰণৰ বাপা ঔ, আমাৰ আটাই তাকে কয় দেউতাই। ইমান দৌৰি ফুৰে, ইমান উৎপাত কৰি ফুৰে তথাপিও তাইৰ ভাগৰ নালাগে নে? অ নালাগে, উম এতিয়া কেইবছৰ হৈছে তাৰ ফুৰিব পাৰে?
উম।
উম টেবুল ঢুকি পোৱা হৈয়ে গ'ল, বস্তু - চস্তু চব টানি আজোৰি আনে।
উম এতিয়াতো ভালেই অকমান ৰবা আৰু অকন ডাঙৰ হওক লাহে - লাহে ৱালত আঁকিব ল'ব।
উ এতিয়া আকেই।
আকেই নে? উম সেইটোৱে। তেওঁ এতিয়া পৰাই চাৰ্জ হৈছে যেতিয়া গম পাবা, লাহে - ধীৰে সেইবোৰ কুটকুটীয়া কামবোৰ আহিব। কিন্তু ডাঙৰ হ'লে আকৌ ঠাণ্ডা হৈ যাব চাবা, এই সৰুতে যিবোৰ ল'ৰা - ছোৱালী উৎ উ এটা কথা মানুহে কয় কিন্তু যি বোলে ল'ৰা ছোৱালী সৰুতে উৎ পতিয়া থাকে না সেইবোৰ কিন্তু ডাঙৰ হৈ গলে ঠাণ্ডা হৈ যায় জানানে?
ঠাণ্ডা হ'লেও লাগেও ঠাণ্ডাই হওক ঠাণ্ডাই হওক কিন্তু মোৰ বিশ্বাস নাই যে মোৰ ছোৱালী ঠাণ্ডা হ'ব। কাৰণে, মোৰ সৰুতে ঠাণ্ডাই আছিলো মইতোতো সৰুতে বিৰাট ঠাণ্ডা। অ সঁচাকে মই বহুত ঠাণ্ডা সৰুতে সেইটো কাৰণে ডাঙৰ হওঁতে উৎপাত উৎপতিয়া হলো ছাগে।
এ মানে কি হয় মই কেলে কৈছো?
কয় বোলে এই নিচিনা দছজনী ছোৱালী ৰাখিব পাৰিম এনেকে বুলি। কয়, মোৰ একোৱে আমনি নাই মই ইমান ঠাণ্ডা।
এই বস্তুটো মই কিন্তু প্ৰমাণ পাইছো, মোৰ তোমাৰ মামাৰ ছোৱালী এজনী তোমাৰ মোৰ মা হয় মানে পতিয়াকে এজনী চাৰিঙীয়া দে তোমাৰ দুজনী সেই দুজনী ছোৱালী সৰুতে মানে তুমি বিচ শ্বাস নকৰিবা বা কেনেকুৱা উৎপতিয়া মানে। কেনেকুৱা উৎপতিয়া মানে মই ক'লো ভয়ংকৰ ছোৱালী মানে সেইকেইটা মানে মা আনকি মানে আমাৰ তাত চবেই কৈ যায় কিবা কাৰোবাৰ বিয়া হ বিয়া চিয়া বা কিবা মানে ফেমিলি কিবা যদি সেইবিলাক হয় হলে মানে আমাক কৈ যায়গে এইকেইটা মানে কৰ সচ মানে। ইমান উৎপাত নহয় ছোৱালী দুজনী মানে তুমি ভাবিব নোৱাৰা। আমি মানে ভাবোয়ে, অ মানে আমি মানে ভাবো এই কি টা বোলো সঁচাকে এইকেইটা কি ৰূপ ল'বগে ঠিক নাই দেই। কিন্তু সেই দুজনী ছোৱালী এতিয়া ডাঙৰ হৈ ইমানেই ঠাণ্ডা হৈ গল এজনী যে তোমাৰ মাত তেই নোলাই ইজনী বা অকনমান চটফটীয়া হৈছে মানে স্কুললে গৈছে তাক ক্লাছ নাইনৰ, তাই অকণমান চটৰ - পটৰ নিচিনা হৈছে মানে চঞ্চল কিন্তু এই ইজনী যে একদম মাতে নাইও মই তোমাক ক'লো নহয় তাই মানে আমি দিয়া যে তেনেকুৱা এটা হ'ব পাৰে মানে ভাবিব নোৱাৰি ৰিচেণ্ট মোৰ মামাকক কাৰ ল'ৰাটোৰ বিয়াত মানে ছোৱালীজনী ইমানেই শান্তকে আছে নহয় তাইৰ লগত আগতে যিকেইটা উৎপাতকে তাহাঁতি উৎপাতকে ঘূৰি ফুৰিছে, তাই একদম এজেগাত যেনে কে মাকে বহাই থৈছে তেনেকেই ছোৱালীজনী বহি থাকিলে।
এ নহয় এইবোৰ হৈ কিছুমানৰ হৈ যায় কিন্তু মানে কি হৈ যায় নাযানা- এতিয়া মানে আমাৰ এই মানে অকমান- মোৰ এটা বস্তুৰ কাৰণে ভয় লাগে, এই অকণ বেলেগ হ'ব পাৰে। কাৰণ মানে- মই বেলেগ মানে সেইটো বেলেগ কোৱা নাই। আমি এতিয়া অকলে থাকো ন'। তাই এতিয়া ডাঙৰ আমাৰ অকলেহে ডাঙৰ হব তাইতো কাকো লগ নাপায়।
উম, এটা কথা কি জানানে তুমি সেইটো নকবা। কেলে কৈছোঁ। গম পোৱানে মই মই সৰুতে আমাৰ ইয়াতো মোৰতো কোনো লগ নাই। আমাৰ ইয়াত তোমাৰ লগ বুলিবলে একেবাৰে নাই।
মানে মানে, কথাটো কেনেকুৱা ধৰণৰ হৈ যায় যানা? আগতে তুমি যেতিয়া ডাঙৰ হৈছিলা তেতিয়া না- ম'বাইল আছিলে না তেনেকুৱা ধৰণৰ টি ভিৰ লগত ৰেলেটেড আছিলে ল'ৰা ছোৱালীবোৰ না কিবা। আজি- কালি চ'ব ইলেট্ৰনিক বস্তু বিলাকৰ লগতে জড়িত ল'ৰা ছোৱালীবোৰ ন। তুমি না না- কৰিলেও একো একো উপায় নাই। কাৰণ আমি থাকো এনেকুৱা জেগাত, গতিকে ইয়াৰ পৰাই তাই বাহিৰত- যাব লৈকে একো কথাই নাই। কলৈ যাব? ঘৰতে থাকিব লাগিব, ঘৰত টিভি- চাই থাকিব লাগিব আৰু টিভি নাচালে ম'বাইল চাব বা কিবা কৰিব।
উম।
পঢ়া শুনা অপচন আছে কিন্তু এনি টাইমতো সেইবোৰকে কৰি নাথাকে ন'।
সেইটোৱে।
সেইকাৰণে মানুহ মাতিবলৈ পাহৰি যাব নেকি মোৰ সেইটো সন্দেহ হৈ যায় মানে মই এইটো তাইক ঠিক কৰিব লাগিব এই বস্তুটো।
সেইটো আচলত মা ঘৰৰ মানুহৰ ওপৰত কথা। এতিয়া তোমালোক যেতিয়া তোমালোক তেনেকুৱা নহয়, তাইয়ো তেনেকুৱা নহয়। কাৰণ কেলে কিছুমান ল'ৰা ছোৱালী চাইছো তোমাৰ মাক দেউ- তাক মানে মাক দেউতা- কো মেইন মাক দেউতাকে কি কেনেকুৱা ধৰণে শিকাইছে বা আজি- ক'ৰবাত তোমাৰ ছোৱালীজনীলৈ তুমি গৈছা, তুমি তাত দহটা মানুহ পাইছা তুমি সেই দহটা মানুহৰ আগত তোমাৰ ছোৱালীজনীক- ক'ব লাগিব যে মাত। মাতিব লাগিব। এইজন তোমাৰ আমুক এজন তোমাৰ, কিন্তু কিছুমান মাক বাপেক মই এনেকুৱা দেখিছোঁ- মানুহৰ লগত জড়িত হব নিদিয়ে। তোমাৰ মানুহ এটা মাতিবলে নিশিকায়। তেনেকুৱা ল'ৰা ছোৱালীয়ে কি শিকিব তুমি ল'ৰা ছোৱালীক দুখী লাভ নাই নহয়। আজি তোমাৰ ছোৱালীজনীক যদি- তুমি যদি কাইলৈ ডাঙৰ মানুহ এজন দেখিলে যে তুমি নোকোৱা যে এইজন তোমাৰ আমুক দে তুমি আমুক বুলি মাতিবা।
এ, মানে কি হয় কি হৈ য কি হৈ জান জানা পৰিৱেশ চাই কথা অও। কিছুমান পৰিৱেশত হোৱা ডাঙৰ ডাঙৰ মানুহ কিছুমান পৰিৱেশত বেলেগকে জড়িত হৈ থাকে গতিকে তেওঁলোক- তেনেকুৱা হৈ পৰেগে। গতিকে সেইটো পৰিৱেশ লৈ কথা সেইটো আমি একো কৰিব নোৱাৰোঁ। আৰু এটা কথা- আমাৰ যিহেতু জইণ্ট ফেমিলি ঘৰৰ।
উম' উম।
আৰু ইয়াতো এনেকে ইহঁতৰ ফেমিলি আছেই ন। ত' সেই- টো হিচাপত। কিন্তু মই মানে এটা কথা ভাবছোঁ আজিকালি দিনকালৰ গটি চাই মানে মই ছোৱালীক মোৰ ক'তো- থাকিব নিদু। এইেইটো মোৰ কথা মানে। যিয়ে নহওক যিমান আইতাক ককাক- হেতি যোনেই নাথাকক।
উম'
মোৰ ছোৱালী যেতিয়ালৈকে মানে যেতিয়ালৈকে বাপেক বা মই নাথাকোঁ- এতিয়ালৈকে মোৰ ছোৱালী মই কাৰো আৰু ভৰসা নেৰোঁ। লাগিলে সেয়া মোৰ আই, মোৰ মা, দেউ তাই হওক লাগিলে কাৰ ভাগৰে মাক - দেউতাক হওক
উম উম।
কাৰণ কেলে কিছুমান বস্তু তেওঁলোকে ভাবিব যে ইটোতো আহিয়ে থাকে বা এইটো ইমান ভালেই আমু ভালেই ন' কিন্তু মই যিটো চকুৰে চাম সেইটো চক কুৰে বা এই যিটো চকুৰে চাব সেইটো চকুৰে কোনো বেলেগে চাব
নাচায় নাচায় আৰু তুমি আজিকালি মানুহ বিশ্বাস কৰিবও নোৱাৰা।
অ' নোৱাৰে, এই এই কথাষাৰ যে মই আজি কোৱা কথা নহয় মানে, মই এই কথাষাৰ আমি বহুত আগতেই পাতিছিলোঁ মানে।
উম উম।
তেনেকুৱা ধৰণৰ কথা। বাৰু হ'ব দিয়া বুজিছা দেৰি হ'ল, গা বেয়া যদিও ভাত পানীকে খাওঁ উম উম।
যোৱা যোৱা খাই বৈ লোৱাগে যোৱা দিয়া হ'ব।